হেল্ল'
হেল্ল'
হেল্ল'
অ শুনিছা অ কি কৰিছা? কি কৰিছা?
বহি আছো।
অ
খবৰ খাতি ভাল?
ভাল। তোমাৰ ভাল?
অ মোৰো ভালে
অহ
আৰু এতিয়া এ কি কৰি আছা?
মই এনেই আছো। তুমি?
ময়ো এনেই আছো।
অ তুমি যে কালি হেৰিয়ালে যোৱা কথা আছিলে গ'লা নে নাই?
অ কৈছো নহয় ইণ্টাৰভিউ ঠিকেই হ'ল।
উম
মহায়ে জব এটা চাই দিম বুলি কৈছে
অ কৰবাৰ
এই গণেশগুৰিৰ ফালে নেকি
অ কৈছ দেউতাই ক নাইকিয়া বুলি কৈ আছে তুমি বোলে কৈছিলা দেউতাই কৰিব নাই দিয়া
দেউতাই কৰিব মানা কৰিছিলে
তাৰপিছত
কিন্তু মানে হ'লেও এতিয়া দেউতাই কৰিব মান কৰিলে বুলিটো নকৰাৰ কথা নাই ন
উম সেইটোৱে
কৰা অ কৰাত আপত্তি কি ন?
উম আজি পচিশ উম
উম
আজি পঁচিশ তাৰিখ হ'ল তোমাৰ পাৰ্চেলটো আহিব দেই যাব উ সাতাইশ তাৰিখে ডেট আছে কাইলে মানেও গুচি যাব পাৰে উ
ইয়ালে দিয়া হেতেনে ভাল আছিলে ন
অ তালেকে দিয়াত নে ভাল আছিলে
উম
উম মোৰ আকৌ দুটাতো মই লোৱাই নহব মই এতিয়া তাইকে দি দিয়া হ'ল লগত
তাই পইচাটো দিলে
উম পইচাটো দিলো বেছিকে নহয় আশী টকা আশী টকা তাইাকেহে দিছিলো মই এশ ষাঠি টকা এটা ললো কাৰণ ৰিটাৰ্ণ কৰিলও কেতিয়া পইচা সোমাব দিম সেইকাৰণে ই সকাৰণে তাইে এশ ষাঠি টকা দিছে
কিয় তোৰ আকৌ কুপনৰ পইচা খিনি দেখোন তোৰ পৰা গৈছে
এ ইয়া আগবাৰ তাই মোক আনি দিছিলে তাই কপনত কিবা এটা বহুত দিনৰ আগতে মই এইকাৰণে নললো ইহ ই মোক কৈ আছে ল'ব লাগিছিলে বুলি কিন্তু তেতিয়াও কোনোবাই হেল্প কৰি থোৱা হয় নাই কোৱা?
উম,
দুশ টকা মান লৈ ল'ব পাৰিলিহেঁতেন।
উম, বাদ দিয়া। কাৰণ তাই পাৰ্চেলকেইটা দেখিছেই।
বেছি লোভো বেয়া কথা। এতিয়াও পইচা নোহোৱা কে থকা নাই নহয়।
উম, আৰু এনেও সেইগেটা ত্ৰিছ তাৰিখে গুচিয়ে গ'লহেঁতেন কয়েঞ্চকেইটা। ত্ৰিছ তাৰিখলৈকে নাহিলেওহেঁতেন পইচাকেইটা ঘূৰি তাৰপিছত ত্ৰিছ তাৰিখে গুচিয়েগ'লহেঁতেন। এনেও মই নিজেও ইউচ কৰিব নাপালোঁ হেঁতেনা
তাকে।
সেইকাৰণে লাগে বুলি কলে লৈ ল'ব দিলো আৰু কাৰণ মইও পইচাটো লগে-লগে এ পাই গ'লো ৰখি থাকিব লগা নহ'লে।
উম, হয় মানে।
মই যে জানা বদিকন এটা
উম,
অলপচ ত' মানে পঞ্চাচ টকা লগাই দি থৈছোঁ।
কিহৰ?
বদিকণ এটা পঞ্চাচ টকাত অৰ্ডাৰ দি থৈছো।
মানে এই মই যে আগতে পিন্ধা নিচিনা।
উম। এ অলপ ছুটি মোৰ অ মই তোমাক ফটো দিম ৰবা। গাত লাগি থকা এ ব্লু কালাৰ ৰ
মই তোমাক পিছত ফটো দিম ৰবা চাবা তাৰ মানে এ এ অ সেইটোৱে অলপ তোমাৰটো নিচিনাই বাৰু অ মোৰতো অলপ তোমাৰটো নিচিনাই তাৰমানে এইটো এতিয়া বহুত দাম বাঢ়ি গ'ল হা কালি অলপ বহুত কমত দি আছিলে। তাৰ পিছত মইাত পঞ্চাশ টকা দি দিলো এতিয়া আকৌ আজি অঠনি ম চাইছিলোঁ চাৰিশ কিমান টকা হৈ গল। অ কালিয এশ টকা হৈ আছিলে পঞ্চাছ টকা তাৰ পায় কুপনৰ পৰাই দিয়া হ'ল এতিয়া কুপনৰ পইচা খতম বাৰু।
অ আকৌ আহিব পিবনা পইচা আকৌ এশ ত্ৰিশ টকা, আহিব
এনেক দেনিল
তুমি কিবা লবা যদি কবা।
অম
দহ নে জুলাইত আহিব আৰু এইখিনি। কোপনৰ পইচা খিনি দেৰিকৈ আহে অলপ। অ তাৰ মানে তুমি বস্তু অৰ্ডাৰ কৰিলেও পইচা পাই এতিয়া মই যে যোনখিনি এ অৰ্ডাৰ এ সেইকাৰণে মই আকৌ পইচম পাম মানে পইচা পাম। সে সে জুুলাইত পাম যেনেবা,
কিবা লাও হয় নে নহয় বাৰু এই এপ বিলাকৰ?
নহয় এতিয়া মানে প্ৰমোট কৰিব বিচাৰিছে এইটো, ইণ্ডিয়াৰ এপ হয় ন যিমানেই বেছি মানে কমত দিব তেতিয়াহে মানুহৰ এইটোৰ পৰা আনিব বিচাৰিব আৰু কাপোৰ বিলাক কিমান ধুনীয়া। মুৰে মায়ে, মূৰে মায়ে স্পটংটো দেখো মায়েও কৈছে ইমান কটনৰ ইমান ধুনীয়া বুলি তেনেকুৱা স্পৰ্টিংটো তুমি
তাৰমানে যদি বিচৰা ক'ৰবাৰ দোকান পাৰ কিনা তোমাৰ পৰা তিনিশ মান লৈয় ল'ব। মাত্ৰ মই নাইনটি নাইনত আনিছোঁ। নাইনটি নাইন সেইকেইটাটো আশী টকা আশী টকাকে কাপোৰ কেইটা দেখি ৰাখিব মন আছিলে। কিন্তু বহুত বেছি ডাঙৰ তুমিও পিন্ধিব নোৱাৰিলাহেঁতেন।
বহুত বেছিয়ে অভাৰ চাৰ্জ আহিছে।
উম, বহুত বেছি। একে হাতগেইটাও পুৰা ফুল ফুলকে পৰি গৈছে গৈ। এ তাই যেনিবা ওখৰ পাখ ন মোৰ লগৰ জনী।
কিমান ওখ?
উম।
এই অলপ খকট আপট ল'ৰা মানুহ নিচিনা মানে বহু ওখ।
আৰু?
মই আৰু দুটা টপ দি থোৱা আছিল বাৰু নাইন্টি নাইনকে।
হেই সেই দুটাটতো ল'ব নাপালোৱেই
বাৰু এটা আৰু এটাত ন দুটা নেকি? সেই দুটা আহিলেহে চাম, এটা মানে এই যে যে।
উ
সেই তেনেকুৱা আৰু এটা এনেকুৱা টি চাৰ্ট
উম, কি চেইন থকা নেকি?
নহয় চেইন থকা নহয়, সেইকেইটা নাইনটি নাইন কেই পৰিছে।
অ' অ'। ভাল আকৌ ন নাইনটি ৰুপিছতে ফিফটিৰ ৰুপিছতে কাপোৰ ওলাই আহিছে।
সেইটোয়েই, তোমাৰ যদি চেভেণ্টিতে পাব
উম উম।
তোমাৰটো সত্তৰ টকা এটা দিলেই হ'ব, আৰু এই পঞ্চাশ টকীয়া হেৰিটো কেনেকুৱা আহে বা। কিন্তু ইয়াৰ কাপোৰবিলাক বৰ ভাল আহে জানা, তোমাৰতোও তুমি চাবা বহুত ধুনীয়া কাপোৰ আহিব।
উম। আৰু, খবৰ খাতি ভাল?
অ' ভালেই।
অ', হঁতৰ খবৰ খাতি লৈছা?
অ' লৈছো, ভালেই বাৰু সিহঁতৰো।
উম।
উ
বিজনেচ ভালকে চলিছে তাৰ?
নাই কি হ'ল জানানে, ফাৰ্ম ঘৰতে পোৱালি নিজে কিনি আনিলেগে
উম।
বহুতকেইটা পোৱালি আনি মেলি ৰখাইছিলে যে বান্দৰে, তাৰপিছত কিবা নেউল হ'বলা, একে বহুত লছ কৰি দিলে সেইটো। নেউল যে নেউল, নেউল আহি মেলি লে, বহুতকেইটা খাই পেলালে, এতিয়া মাত্ৰ তেৰটা নে কিমান হে আছে। এশটামান আনিছিলে। তেতিয়া বহুত পইচা লচ হৈ গ'ল, তাৰ ওপৰঞ্চিটো হেৰিও কৰা হৈছিলে ন। সেইটো, উম। সিহঁতলৈ দানা চানাও কিনা হৈছিলে পোৱালি খিনিও কিনি অনা হৈছিলে, দানা চানাটো ঢেৰ পইচা গৈছিল। লে
কিমান মান পইচা গ'ল?
বহুতখিনি গ'ল। বিছ-বিছ হাজাৰ ওপৰতে গ'ল। তিনিহাজাৰ মান নিবলৈ পালে। এতিয়া-এতিয়া সিহঁতক অ', নিজৰ পইচা, সেইকাৰণে মাথাটো বেয়া হৈ আহিছে। দিমাাগে কৈছে আৰু মই যি যিহতে সময় ফোন সেইটোৱে বেয়া হৈ যায় ম ক'ব লৈছেগে আৰু।
উম।
পাৰ্মানেণ্ট ফাৰ্ম। ফাৰ্মখন ষ্টাৰ্ট কৰিম বুলি ভাবিছিলে, কিন্তু বেছি গৰম কাৰণে ভাবিলে, নিজেই কেইটামান মানে লোকেল মুৰ্গী
এ, ঘ ঘৰ ভালকে বনাই দিয়া নাছিলে।
এ, নাই সিহঁতেতো পুৰণা ঘৰটো আছেই ন। তাৰ ভিতৰত পুহিছিলে। ককা ঘৰ জানো কেনেকে সোমাই দৰ্জা-চৰ্জাও ভালকে মাৰি থোৱা থাকে।
তাকেহে।
উম।
ঠিকে আছে বহুত টোপনি ধৰিছে।
অ', বনীয়া খোৱা।